হেল্ল',
অ, কি কৰিছা।
অ, এ আছিলো এনেই কাম বন কৰি গা পা ধু আজৰি হয় তুমি?
মইো এয়া চাহ তাহ খাই বাচন কেইটাতৰি আহি বহিছো মোবাইলটোকে চাই পেলাই।
অ',
মোবাইলতটো লওতে বোলো এনেই চাই থাকোতে বো কোনটাকে কৰো। আজৰি হৈ আছো সমমান
আৰু এতিয়া হেৰি বিশেষ কামো নাই নহয় স্কুলবোৰ বন্ধ দিছাও এতিয়া
আহ।
ভাত চাটব অকণ দেৰিকে
দেৰিকে বনালেও হৈ যায় দেৰিকে খালেও হৈ যায়।
তাকে সফালে বতৰৰ কেনেকুৱা?
বতৰ পূৰা ৰ'দ।
আমাৰ এইফালে ৰ'দো এইকেইদিন গৰমতটো ইমান কালিও বহুত গৰম পায়।
অ কালিও ৰদ প্ৰথম ৰাতিপুৱা বেলা বৰষুণ দিছিলে।
আমাৰ এফালেও দিছিলে অ অকমান।
এতিয়া মানে ইমানেই গৰম আজি এতিয়া একদম শুই উঠি আহোতেনেই মানে অ বেলি ওলাই আহিছে আৰু।
বাৰটা বজাৰ নিচিনা হৈছে হয় নে?
অ মই উঠো দিনা ছটা বজাই ন তেনে কোৱাতে তোমাৰ একদম ৰ'দ। আমাৰ ৰুমতে পৰেহি আৰু ৰ'দটো।
আহ। তাকে কাম ব নাই ওচৰ ভাইটি এটা আহিছে। সৰু যেনিবা আজ হেৰি স্কুল বোৰ বন্ধ দিছে যে এতিয়া গম বন্ধত এইবোৰ হাতৰ কাম দিছে কিবা কিবি কৰিবলে।
আহ।
কিবা সি এনে বনাই আছে কিবা নাও চাও কিবা হেৰি দিছে বোলে পুতলা টইচ বিলাক দিছে ব নাবলে।
অ অ দিয়ে নহয় আগতেও দিয়ে বাৰু কাপোৰে কিবা বনাবলৈ দিয়ে।
আজিকালি প্ৰায় নাইকিয়াই হ'লগৈ হাতৰ কাম বুলিলে দেখোনো এই ই এতিয়া সৰু ছোৱালীবোৰক দিছে আৰু কিন্তু ডাঙৰ ধৰা নাইনটেনৰ বিলাকক নি মানে আজিকালি দিয়া মই দেখা নাই।
আকৌ কিবা ৰুমাল ৰুমালত কিয় ফুল চুল এম্প্ৰডাই কৰি নিবলৈও দিয়ে নহয়। এতিয়া নিদিয়ে এইবোৰ উম। কিছুমান কিছুমান জেগাত আছে।
কিছুমান জেগাত আছে অ।
হাতে সজা খৰাহী আও খৰাহী এটাৰ কাৰণে কিমানমান লাগি থাকিব লাগে দেউতাৰ লগত বনাই দিবলৈ।
অ। হাতৰ কাম দিওতে হেৰিয় এইটো কি ৰিজালৰ হাতৰ কাম দিওঁতেনে আকৌ এনেকুৱা গৰম বন্ধ সেইটো মানে এক্টিভিটিজ খিনি দেখুৱাব লাগে আৰু। নি নি থকাত কি কি কৰিলা।
কি কি মানে শিকিলে গৰম বন্ধটো তাকে দেখুৱাব লাগে আৰু।
অ আজিকালি স্কুল বোৰত হেৰিয়ে হৈছে ন কৰ্মশালা হিচাপে দি দিয়ে নহয়।
কৰ্মশালা হিচাপে দি দিয়ে অ নোপায় অ এতিয়া মানে কি হয় স্কুল বোৰ অ থাকে এতিয়া বন্ধ দিলেও তোমাৰ ধৰা ডাঙৰ ডাঙৰ বিলাকো নাইন টেনৰ ক্লাছে হৈ যায়। কাৰণ আজিকালি মানে চাবজেক্ট বিলাক অ কমপ্লিট কৰিবলৈ টাইম লাগে ন আজিকালি যিম মানে আগতকেও মানে জটিলতা হৈ আহি আছে বস্তু বস্তুবিলাক। আগতে- উম আগতে আমিচোন এইবোৰ কি কয় এন চি কেও বোলা বস্তুতো দেখোন আমি বেলেগকে পোৱাই নাছিলো হয় নহয়। এতিয়া মানে অ এতিয়া এম চি কিউ টোৱে পেপাৰে হৈ গ'ল সেইখন এক্সট্ৰা। উম হয়। ভালে হৈছে ল'ৰা ছোৱালী বিলাকে খুত নথকাকে পঢ়িব পঢ়িব লাগে মানে আৰু।
উম সেইটো অকল কিতাপো প পিছৰ প্ৰশ্ন কেইটা জানিলে নহব নহয় কিতাপ মাজৰ অৱস্থা খিনিও জানিব লাগিব, সেইকাৰণে পাতটো পঢ়িব লাগে ভালকে।
এতিয়া সৰসিমাই নপঢ়িলে নহ'ব মানে
অ' পঢ়িলে নহব
আগতে আমি যেনিবা লং কুৱেশনবোৰ এনেকে আৰু কমন কমন লং কুৱেশনবোৰ চাওঁ ধৰা।
চৰ্ট কুৱেশন বোৰ চাওঁ পেপাৰ আনি আনি আজিকালি পেপাৰ আনি চে নাই।
চাবলৈ নি নহয় নহয় এইবোৰ নিমিলেই আৰু কিতাপো সলনি
কিতাপৰ সলনি মানে কিতাপখন গোটেইখন পৰিৱৰ্তন বৰ্তন নহলেও তোমাৰ দুটা পিচটা বা এটা পিচটা এনেকে
আৰু এতিয়া কিতাপৰ নামবোৰ সলনি হৈ থাকিলে কিছুমান।
উম, কিতাপৰ নামবোৰ সলনি হ'ল।
আজকালি ক'ৰ পৰা হাতৰ কাম দিবলৈ পাৰিব সেয়ে গৰম বন্ধতো যদি টিউচন কৰি পেলাই যদি সেইকেইটা কথা মানে কমপ্লিট নকৰে কৰচটো। স্কুলতো যদি কমপ্লিট নহয় কেনেকে কৰিব পাৰিব বাৰু।
কৰিব আৰু মানে কি হল কৰো নহয় জানো কিমান লোড ল'ব। কিমান প্ৰেচাৰ লবো পঢ়া খিনিয়ে নাথাকে নহয়। এতিয়া কিছুমানে পইচা পাতি থকা মানুহে তোমাৰ এনেকোৱা নাচ চাছত দি দিব এই এমাহতটো এনেই থকাতকে সেয়া এইটোকে কৰ বুলি মানে কৰ্মশালা হবই নহয় আহঁতে য'তে ত'তে কৰ্মশালা আমাৰ এই ইয়াত সত্ৰীয়া নৃত্য চিত্ৰকলা গীত নাত তেনেকুৱা মানে সে
ঢোলবাদন এতিয়া এতিয়া আকৌ তোমাৰ ঢোল বাদন শি শিকায় খোল বাদন শিকায় সত্ৰীয়া নৃত্য চব আৰু। আজিকালি ল'ৰা ছোৱালী বিলাক পুৰা এক্টিভ নহয় জানো
উম, সেইটোৱে মানে অকল পঢ়াটো মানে যে এইটোৱে কথা নহয় যে অকল পঢ়াটোহে থাকিব লাগিব পঢ়াৰ বাহিৰেও মানে এক্টিভিটিজ মানে বহুত মান লাগে মানে অলপমান।
লাগে অ এ মানে অকল পঢ়াটো ধৰি থাকিলেও নহ'ব ধৰা চব। ফালেতো তেওঁলোক আগবাঢ়ি যাব লাগিব লৰ' ছোৱালীবোৰ
উম। অ বিশেষকে মানে তোমাৰ গম পোৱা নাই এনেই পঢ়াৰ শিক্ষাতকেও এই মূল্য। বোধৰ শিক্ষাটো ভাল শিক্ষা সেইটো শিক্ষা দিব লাগে ল'ৰা ছোৱালীবোৰক মানে। কেনেকে এজন মানুহক বা দুখীয়া মানুহক কেনেকে সহায় কৰিব লাগে বা আকৌ ইন দ নালাগে তেনেকুৱা সেইবোৰ শিক্ষাহে মানে আচলতে ঘৰখনত দিব লাগে।
সেইটো কাৰনেটো এডুকেশ্যন টো লাগিব।
উম, শিক্ষা ন তুমি এতিয়া কিছুমান চাবাচোন বহুত জ্ঞান বহুত। শিক্ষিত কিন্তু মানুহে মানে মানুহক ব্যৱহাৰ কৰিব নেযায় নে। এনেকে মানে এ ডাঙৰ সৰু কোনো।
এ তেনেকুৱা আছে পাইছো মানে প্ৰমানেই পাই থৈছো মই তেনেকুৱা। এনেকুৱা মানে আমাৰ ঘৰৰ নিজৰ পৰিস্থিতি এটাই কৈছো ভাইটিয়ে যেতিয়া মেট্ৰিক দিব। মেটিকৰ মানে আমাৰ ধৰা। ঘৰ বনাই আছো আমি ঘৰটো মানে এ আৰ্থিক ভাৱে দুৰ্বলত। তাৰ কাৰণে ঘৰটো মানে উলিয়াব পৰা নাই দেই পিছত আমি মানে এনেকে চালিয়। নৰ তলতে আছো আৰু ধৰা পঢ়ি পঢ়িবলে মানে ইমান মানে চছেফটি জেগা নাই মানে হলেও সি আমাৰ ঘৰৰ মানুহকেইটাৰ পৰা অশান্তি নাপায় বাৰু আমি আতৰি মেলি থাকো। কিন্তু ওচৰৰ এজন মাষ্টৰ গম পোৱা নাই ওচৰৰ এজন মাষ্টৰে ডাঙৰ-ডাঙৰ। ডেগ লগাই থয় সেইজন মাষ্টৰে। জানিব নালাগে নে নালাগে এডোখৰত যে ম কেণ্ডিডেট আছে হায়াৰ ছেকেণ্ডৰী কেণ্ডিডেট আছে বজাব লাগে নে নালাগে। সেহেঁতক সেইটো মানে আকৌ ক'ব লাগিব নেকি যে তহঁতিটো অফ কৰা আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে।
অ', ক'লেও মানে এইটো বেছি, ক'লেও মানে তোমাৰ বেছি কৰা নিচিনাই এই সিহঁতৰহে পঢ়িছে একেবাৰে তেনেকুৱা, বেছি কোৱাৰ নিচিনা হয়।
অ', একদম মানে বোৱাৰীজনীও কিবা বোৱাৰী জনিও মানে কিবা গান চান গাই ধৰা তোমাৰ সেই গান বিলাক মানে হেই স্পীকাৰ এনেকে ল'ব পুৰা বোৱাৰীজনীও গাই থাকিব। দেগতো লগাই থাকিব সেইবোৰ এটা মানে লগাওঁক, আমি লগাবলৈ মানা কৰা নাই এনে কিন্তু, এতিয়া। ওচৰত হায়াৰ ছেকেণ্ডৰী ষ্টুডেন্ট আছে।
অ' সেইবোৰৰ কথা ভাবিব লাগে। সেইটোয়ে বেলেগে অশিক্ষিত এজনে কৰিছে একো নাই অশিক্ষিতজনে কৰিছে একো নাই তাই নাজ জানে তেওঁ নাজানে, কিন্তু শিক্ষিত হৈ পেলাই এনেকুৱাবোৰ কৰিলে তেওঁৰ শিক্ষিততটো ক'ত প্ৰকাশ পাইছে।
ক'ত টকাৰ পাইছে আৰু শি
পঢ়া শুনা কৰি বেয়া অ' আৰু তোমাৰ পকা অকল পৰীক্ষাত নাম্বাৰ কেইটা পাই শিক্ষিত হ'লেও যথেষ্ট নহয় গ'ম পাইছনে নাই।
হয়, নহয় আৰু তেওঁলোকৰ মানে ঘৰৰ পৰিৱেশতটো ইমান ভাল নহয় গ'ম পাইছে। যদিও মানে তোমাৰ অ' শিক্ষকতা শিক্ষক কৰিছিলে। কিন্তু মানে ঘৰখনতে তোমাৰ বিশৃংখলতা। খুব বিশৃংখলতা মানে দেখিয়ে থাকোঁ আৰু যিহেতু ওচৰ চুবুৰীয়া মানুহ। কিন্তু আমি সেইবিলাকত মাত নাপাতোঁ। কিয় কাৰণ নিজে এজন শিক্ষক হৈ পেলাই যদি যদি নিজৰ মৰ্যদাটো বজাই ৰাখিব জনা নাই।
সেইটোৱে আদৰ্শ খিনি দেখাব পাৰিব লাগিব।
লিখাব পাৰিব লাগিব এ মানে একো নু খা দিয়কে তেওঁলোকে মানে তললেহে দৰবায় মানে গ'ম পাইছানে এনেকুৱা মানে ওচৰৰ চু
আমিও বহুত আমিও বহুত শুনিছোঁ আমাৰ ভণ্টি পঢ়াৰ ক্ষেত্ৰত। কাৰণ মই মানে এতিয়া মানে এনেকুৱা এনেকুৱা হয়, আমাৰ ঘৰৰ অৱস্থাটো ইমান ভাল নহয়। তাৰপিছতো মানে আমি এই চবৰে মন যায় ভাল স্কুল এখনত পঢ়োৱাবলৈ প্ৰাইভেটত পঢ়ুৱাবলৈ আমাৰ সেনেকে প্ৰাইভেটত পঢ়োৱালে, এতিয়া মানে পঢ়ুৱাই মানে অহা যোৱা কৰিবলৈও অকনমান দিগদাৰ হয়, আৰু কেতিয়াবা মানে কাবাক কোৱাও হয়, এ আমুকৰ পৰা অকণমান লৈ আহাগে চোন বুলি কিমাননো কষ্ট কৰিব। তেনেকুৱাতো মানে আমি বহুত কথা শুনিব লগা হৈছে। গম পাইছা নে নাই? সেইঘৰ মানুহ আকৌ পঢ়া শুনা কথা মানে জানে মানে, নজনাও নহয়। একেবাৰে অশিক্ষিত মানুহো নহয়, মানে সিহঁতবোৰো বুজি পায়। যে, কষ্ট হৈছে বুলি, কিন্তু সেইটো মানে হেৰি কৰিবলৈ নিবিচাৰে মানে।
নিবিচাৰে অ', তাকে, এইবিলাক এ তিয়া ধৰা আমাৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰি পঢ়িলেও একদম উপনীত মানে উচ্চ শিখৰত উপনীত নহ'লেও, মানে ধৰা মোটামুটি যিটো কৰিব লাগে, আমি দিয়া ফেচে লিটীয়ে দিব পৰা নাই। সেইখিনি মানে আমাৰ কাৰণে যথেচ ত, বুলি ভাবোঁ। কাৰণ আমাৰ এতিয়া মানে, পঢ়াৰ যথেষ্ট বুলি ভাবোঁ, কাৰণ পৰিৱেশ নাই, টিউচন এটা টিউ চন বুলিব'লে আমি দিব পৰা নাই ভালকে।
উম।
যিকণ পাৰিছোঁ আৰু ঘৰতে ধৰক, উৎসাহ আমি ঘৰৰ মানুহকিটাই দিয়া।
সেইটো আঁতৰৰ মানুহ ই আঁতৰ এনেকে, যি কথা শুনিব অ'
আজিকালি মানে নিজৰ মানুহে দেখিছা নহয়, কেনেকে ঠাট্টা মচকৰা
উম, এতিয়া আমাৰ চাইন্সত পঢ়োৱাইছো এতিয়া, এ-এই চাইন্সতনো পঢ়ি মানে এনে পাছ হেনো কৰিবলে টান, তেনেকুৱা আৰু, আৰ্টচতে পঢ়া হ'লে ভাল আছিলে। সেনে
ভাল আছিলে, আমি এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ যে, আমি যদি চাইঞ্চত পঢ়াও ল'ৰা-ছোৱালীবোৰ কোনো মানে ভেলু নাইকিয়া নিচিনা কথা কৈ দিয়ে সেহঁতি, কিমান যে কষ্ট, কিমান শ্ৰম কৰিবলগীয়া হৈছে টো, নাজানে সিহেঁতে।
অ মানে এনেকুৱা কিছুমান এনেকুৱা কথা আমাৰ মানে, শুনিবলে পাওঁ আওঁ। আমি কোৱাবোৰ বেয়া, কিন্তু সিহঁতি কোৱাবোৰ ভাল। লাগিলে সিহঁতবোৰ যিয়েই নহওঁক। আমি কোৱাবো, কিন্তু প্ৰতিটোৱে বেয়া। আমি, আমি পঢ়োৱা স্কুলখনো বেয়া আমাৰ বোৰ চব বেয়া। এইকনত আকৌ পিছৰবাৰত পঢ়িবলে যদি সেইঘৰৰ কোনোবা পঢ়িবলৈ যায়, সেইখন আকৌ ভাল হৈ যাব। মানে এনেকুৱা আও, কি শুনিবা, কেতিয়াবা মানে কিছুমান কথাত হাঁহিও উঠে। খংউ উঠে, কৈ লাভ নাই মানে এইবোৰ মানুহক কথা কৈ লাভ নাই। এইবোৰ এইবোৰ মানুহক কথা কৈ মুখ লাগি লাভ নাই মানে এইবোৰ লগত। এ এইকাৰণে হাঁহি থাক, মই হাঁহি
কিন্তু আমি, আ কিন্তু আমি জানো নহয় আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ ভন্টি, ভাইটিহঁতে কিমান কষ্ট কৰি মানে, চাইন্সত পঢ়োৱাটো এতিয়া ধনী মানুহৰ কাৰণে ইজি হ'ব টক কা আছে, টকা ঢালি দিব। ধৰা, টিউশ্যন চাৰি, পাঁচটাকে, কিন্তু আমাৰ আমাৰ ল'ৰা-ছোৱালী বিলাক মানে বেছিকে সময় দিব লাগে, কিতাপখন খুলি মোকোলাই কিমান পঢ়িব লগা হয়, সিহঁতক কিমান শ্ৰম কৰিব লগা হয়, নিজক ঘৰতে দেখিছোঁ মানে কিমান শ্ৰম কৰিব লগা হয়। আমাৰ এটা টিউশ্যন, এটা টিউশ্যন মানে নোহোৱাকে তোমাৰ পঢ়িলে পঢ়িলে, কিন্তু মেট্ৰিকত যে তিয়া ইংলিছত দুই নম্বৰ মানে কমি গ'ল লেটাৰ পাবলে মানে, বহুত দুখ লাগিছে দেই মই মই মানে চকু পানী ওলাই গৈ ছে মোৰ এনেকুৱা হ'ল। এনেকুৱা অৱস্থা হৈ গৈছে মানে, সেইকন পোৱা হ'লে কিজানি আৰু এটা আৰু অকণমান ভাল লাগিলেহেঁতেন।
আৰু মানে চবৰে এটা এটা কাহিনী থাকে, এটা অধ্যায় থাকে, কিন্তু কোনেও কাকো মানে হেৰি কৰিব নিবিচাৰে আও।
ঘৰৰ মানুহ
যিসকলে মানে আমাক হেৰি কৰি অঁ যিসকলৰ মাজত মানে আছে, মানে সিহঁত, যিসকলে আমাক মানে এনেকুৱা কয়, সিহঁতৰো এটা আদা আছে, কিন্তু সেইটো নেদেখায় বেলেগক।
নেদেখে, নেদেখে। এনে সিহঁতৰবোৰ ভাল হওঁক, আমাৰবিলাক বেয়া হওঁক, সেইটো মতলবত আচলতে কথাবোৰ কয়। তুমি চাবা ঘৰলৈ অহা মানুহ প্ৰত্যেকজন মানুহৰ তুমি কথাতে সিহঁতৰ মানে নিজৰ পৰিচয়টো ফুটি উঠে, তুমি চাবা।
তে হয় হয়, সেইটো সেইকাৰণে আমিনো কিনো কম ভগৱান আছে, ভগৱানে চাব।
হয় হয়
সেইটোৱে ভগৱানক দিছো আৰু।
উম সেইটোয়ে আমি ভগৱান বিশ্বাস কৰো ন আমি প্ৰত্যয়েকটো হলেও ভগৱানে চাব। বা আমাৰ আজি কিবা এটা নাইকিয়া হৈছে ভগৱানে দিব নহয় ৰ। ধৈৰ্য্য ধৰ আমাৰ মানে ভগৱানক হয়
আৰু মানে এনেকুৱা হৈছে মই মোৰ ক্ষেত্ৰত মই পাই আছো মানে যিমান চিন্তা কৰি থকা মানে কি হ'ব এইটো কেনেকৈ মিলিব কেনেকৈ মিলিব সেই লাষ্ট ম'মেণ্টত গৈ পেলাই মিলি যায়গৈ। কৰ পৰা কেনেকে কি হয় মই নিজেও অবাক হৈ যাওঁগে।
সেইটোৱেই, মানে জপা তৰপ হওক টানি টুনি হলেও মানে মিলি যায় সেইটো আছে বাৰু দেই সেইটোৱে ভগৱানৰ লগত যে দুখীয়া বোলে ভগৱানে হয় কৰে বুলি যে কয় সেইটোৱে কথাটো। অ,
জীৱনবোৰ কলৈ গৈ আছে গৈ আছো আৰু